উম।
অ অ শুনিছোঁ,
মোৰ নহ মোৰ নহব চাগে এইযত মানে, হ'ব অলপ টাইম লাগিব। এ গ্লিছ তা আৰু গ্লিচ এটা হৈ গ'ল মানে একেলগে একেলগতে কেবে এটাও লগাই দিলে যে।
অ'।
অ' আ। লিষ্টাৰ হৈ গ'ল এইটো কাৰণে নহব আও, ত তোৰে আৰু কলিংগে হেৰিটো বঢ়াই দিব।
অ' তাৰপা ঠিক হ'বগৈ নাই পিছত।
হব।
হ'ব গে।
অ' তহতৰ কি কলেজৰ আজি কি প্ৰেক্টিকেল আছিলে নেকি।
হা?
কলেজত আজি প্ৰেক্টিকেল আছিলে নি বোলো।
অ' প্ৰেক্টিকেল আছিলে ফাটাই দিছে আজি।
দিলি নাই তাৰপা?
হা, দিলো মানে এতিয়া এনে স লটাৰী কৰিব দিছে ন, লটাৰীত মানে যি পৰে আৰু ইমান টান টানকেইটা যোনকেইটা মানে বহীত লিখা মানে সেইকেইটাও আৰু মই আৰু লগত অ' মই আৰু লগত প্ৰায় পালোঁ আও। এনেকে ছেম চেম মানে যিটো বুলি ভাবিছিলো সেইটো নহয় কিন্তু সেইটো লিখিয়ে ছাৰে মানে হেৰি ছাৰে এজনে ছ ছাইন কৰি দিলে ন। তাৰপা আমি পিছত চাইছো মানে বস্তুটো এইটো ন এইটো হেপ এনেকে মোবাইল ওলোৱা আও তাৰপিছত বাহিৰলৈ গৈ মেলি যেনে তেনে লিখি মেলি চব মানে নকৰাকে বস্তুটো এক্সপেৰিমেন্ট নকৰাকে আমি মানে চব কেলকুলেশ্যনৰ পৰা আদি কৰি চব লিখি দিলো মানে, কমপ্লিট কৰি দিলে। সেনেকেই তাৰপা এক্সটাৰ্নেল জন আহিছে আৰু তোৰ সেইটো সুধিছে, মানে কোনোবা হেৰি বেলেগ এটা টিমক সুধিছিলে মানে তেনেকে। এইটো কি হয় এইটো কি হয় মানে কিন্তু আমি সব ৰখি আছো আমাক ব বুলি ৰখি আছো কিন্তু চবকে মানে সেইটো চাইডতে সুধি থাকিলে। আমি আমাক সুধিব বুলি আমি একো কোৱা নাই আৰু। তাৰপিছত পিছতহে মানে গম পাইছ ত' গোটেই কেইটাকে মানে সুধিছে উত্তৰটো দিলেই হ'ল মানে তাৰপা আমি পিছত এল লাগি গৈছে।
অ মাক নিদিলে মানে তাৰপৰা।
মাৰ্ক মানে এ এক্সটাৰ্নেল জনেও মানে পাল মাৰি দিলে আও পিছত। অ' বহীতো চাপমিত কৰি দিব দিলে আও চাবমিট কৰিলো গুচি আহিলো।
অ অ তাপা সেই তোৰ লগৰ শকতটো গৈছিলে নাই?
শকতটো গৈছিলে তাৰ বেলেগ পইছে আও। মই কৈছো- তই সি মানে লাষ্টত বহিছে হা।
আহ।
তাৰপিছত তাৰ মানে যিটো পৰিঢ়িছে আগফালৰ বেঞ্চৰ ছেকেণ্ডটো মানে চেম পৰিছে।
তাক মই কৈছো তই আগত আহ। আগতে কিমান কৈছো। আগতে। নাই নাহে নহয়। চাৰে দে থাকিব। কিবা ক'ব। মানে নিজৰ মততে থাকিলে। পিছত কি হল নাজানো আৰু হলো ভাই হৈছে বুলি কৈছে। আৰু যিজন মানে হেৰি আমাৰ নতুন ন! এতিয়া সোমাইছে।
অহ। অহ।
এনেকুৱা মানে হেৰি ন, এইটো কি কয়
গম পাইছো কথাটো। অ'
অ'হ। তোৰ মানে চাইন মানে নিদিয়ে ম খুজি খুজি ল'ব লগা হৈছে। হলেও নিদিয়া মানে, তই মানে যেনেকে কৈ চাওঁ বুজাই মেলি মানে তেতিয়াহে দি।
অ', অ।
তাৰপা লগৰ এটাই লিখিছে মানে লগতে লিখিছে মানে চাৰে মানে এটা বেলেগ এটা লগৰ ন, সি বহীখনো দেখালে মানে।
সি তাৰপিছত ছাৰে মানে লিখি দিছে কেলকুলেশ্যনৰ পিছত। ত' ৰিজাল্টটো লিখিব লাগে বুলি, ই মানে লিখি দিছে ধুনীয়াকে ত লগতে মোৰ লগতো। কি কৰিলে, সেইখন বহি মানে সি ফটো মাৰি দিছে ন। এইটো পেজ। সেইটো বস্তুটো- তেনেকেই ত মানে তেনেকেই লিখিলে। তাৰপৰা চাৰে কৈছে এইটো কি ক'ৰবাত লিখিলা কোৱাচোন বোলে এতিয়া ধৰা। পৰিল ন চাই চাই লিখিছ বুলি এ। সেইটো কথা হয়ানে চাই এতিয়া মানে সেইকাৰণে চবকে মানে সুধি সুধি লৈছে। বস্তুটো।
অ অ তহঁতক পুৰা কাৰা কৰি দিছে মানে তেতিয়া।
এবাৰ এবাৰ কাৰা হৈ যাও
অ' অ' আমাৰ-মই এতিয়াতো হেৰি মানে দেই আমাৰ পুখুৰী ঢাপত আছো মানে।
হম।
ইয়াত মানে তোৰ হেৰি এইৰি বুলি ক এনেকুৱা গছ এজোপা আছে চাপৰকে মানে তোৰ সেই বম চাই নিচিনা
আহ।
বন-চাই বুজি পাইছে নহয়?
নাই। নাই। বুজি নাই পোৱা।
এ চাপৰকে যে এ গছ জোপোহা হৈছে চাপৰতে।
অ', অ', অ।
তাতে গুৰি পোৱালি এটা বহি আছে। ন মই জাষ্ট দেখিছো।
পোৱালি মানে।
মানে হেই অ মানে সেই ব- গছজোপা শুকাই আছে ন। মানে এনেকুৱা অলপ বগা টাইপৰ হৈ আছে।
উম।
অ' মই ধৰিব পৰা নাই। তাৰ মই জাষ্ট হেৰি ফ'কাচ কৰোতে মানে য পাৰিছো পোৱালি মানে অলপ ডাঙৰে।
অ' এতিয়া গ'ল নে আছে?
হে।
কিবা হে মোলৈ চাই আছে বোলো মোৰও চাই আছে বোলো। হেৰি এইটো কি বুলি কয় কিবা গুৰি মাৰিল। হেনো কিবা পানীত সি জোপিয়ালে আগত মই মহহ জোপিয়ালে সি এই তেনেকুৱা কিবা। হেৰি এটা নাই জানো।
নহয় নহয় নহয় নহয় সেইটো কামুৰিলে হয়। মানে কোৱাহে শুনিছো আগতে কিন্তু হয় নে নহয় এইটো সঠিককে নাজানো।
আহ অ আহ। তাকে মই এতিয়া ইয়াক মাৰো নামাৰো। তাকে ভাবি আছো আৰু এ নামা চাগে।
নাই নেমাইবি নেমাইবি। মোৰ আ মানে এটা হেৰিয়ে বহি আছে হা ল'ৰা এটা বহি আছে। হাতত পুৰা তেটো-তেটো আঁকি বা তোৰ ৰচী চচী পি নিজকে কি বুলি ভাবি আছে জানো চুলিত। টো তাত আকৌ মূলেত মাৰি থৈছে।
অ এ চ চেপৰিও গৈছে আজি কালি ল'ৰা কেইটা আজিকালি।
অ, তে ন গ'লে কি দি যাৰি যান পিনে। আহ।
অ নাই তলটো তল ডাঙৰৰ যে।
অ তহঁতৰ সেইফালে হেৰি হৈছে নে এতিয়া বৰষুণ। পৰ কাৰণে পানী।
আমাৰ পানী অলপ বানপানী টাইপতে হৈছিলে তাৰপা এতিয়া শুকাই শুকাই গৈছে বাৰু।
আমাৰ এইফালে গোটেই এইফালে পানী মই এই ৰা তাৰকাষত আছোঁ। পুৰা হেৰি মাত দি আছে একদম হা।
অ' তহঁতৰ মাটি ৰুল নাই বোলো?
নাই নাই নাই কঠীয়া পোৱা। তিদিনমানৰ পিছত আমাৰ ইয়াত হেৰি আছে ন
এতিয়া কি ৰুব পৰা হোৱা নাই নিকে।
না হয়তো। তুলিব তাৰপিছত ৰুব আৰু দুই তিনদিন আৰু হেৰি পাঁচদিন মান পিছত ৰুব।
অ ৰূপম খকোৱা নকোৱা মানে তাত।
মই ইমান মানে হেৰি নকো হ'লেও পাপা অকমান লাগিম বুলি আছো কি হয় নাজানো।
এ এনেকে মাক দেউতাকৰ ওপৰত খাই-খাই দাকিলে কি হব নিজে নকৰিলে হা।
মই তেনেকুৱা মই আজিলৈকে মানে ভাতকে পোৱা নাই কিবা এটা দিবা কিবা এটা। হেৰি কৰো গৈ এ।
কৰিব লাগে ন তহঁতৰ মাটি কিমান আছে খেতি কৰা।
আমাৰ জানো। আছে তোৰ মাটি আছে কিন্তু খেতি ইমান নকৰে মানে বাৰ পোন্ধৰমান তেনেকৈ কৰে আৰু।
স বাৰ বিঘা!
অহ। বাৰ পোন্ধৰ তেনেকে হ'ব তহঁত চাগে বহুত কৰে। উম।
উম বাৰ পোন্ধৰ বিঘা খেতি কমতি ধেমালি সেই অকমান হে আও হয় নহয়। যেনেকে কৈছ।
অহ মই ইমানকে ভালকে নাজানো ন সেইকাৰণে আও।
তেওঁ মানে পোন্ধৰ বিঘা খেতি মানে বহুত বেছি ন অকমান নহয়তো।
অহ তহঁতৰ কিমান মান এনেই।
কি। আমাৰ হেৰি এখন পথাৰ আধিলে দিছে দছ বিঘা এটা তাৰপা এখন পথাৰ নিজে কৰিব আও।
হে।
আধিলে দিছে দছ বিঘামান তাৰপা এখন পথাৰ পাঁচ বিঘামান ৰুলে আৰু ৰুব আছে আৰু সিমান মানে।
অ' তহঁতৰ মানে-মানে এটা চাইডতে ইমান খিনি আছে মানে হয় নে দছ বিছ মান। উম, তেনেকে নে কি।
ত মানে হেৰিমান আছে এইটো। অহ চৌবিশ মান আছে আও। এ গোটেই এই গোটেইগাল খেতি কৰা মাটিয়ে নহয়, মানে খেতি কৰা মাটি কিমান চৈধ্য মান আছে নেকি তেৰ চৈধ্য মান। বাকী মানে আৰু এক খন এক্সট্ৰাকে মানে অলপ দূৰত আছে সেইখন পথাৰ তাত দহ বিঘা এটা আছে।
অ'।
এ তেনেকে আৰু ইখন পথাৰ আদি দি দিছে ইমান খেতি কৰিব নোৱাৰে ন।
অহ গম পাইছো এই আমাৰ যে এইটো পেটুৱাটো। সি আহিছে মানে উৎপাত কৰি আছে ইয়াত বাইক লৈ- লৈ।
এ তা বেছি হৈছে আকৌ এই বোলে সি জিম গৈছে বোলে।
জিমৰ মানে তাৰ হেৰি দচ দিনৰ ভিতৰত সি এদিনহে যায় বোলে।
এ মেম মেম্বাৰশ্বিপ লৈছে নেকি নে এনেকে মহিয়া।
কৈ এ হেৰি মেম্বাৰশ্বিপ নহয় এনেকেই লৈছে।
অ' এনেকে ল'লে বাৰু লছ নাই মেম্বাৰশ্বিপ ল'লে তাৰ নগ'লে বেয়া লছ হ'ব চোন তেনেকে।
অহ তোৰ খতম নাই হোৱা নি।
মোৰ খতম হ'ল মইতো মই খতম হোৱাৰ পিছতো এসপ্তাহ এক্সট্ৰাকে মাৰি থৈ আহিছোঁ
উম, এতিয়া এৰি দিলে আৰু।
অ তাত যদি কলে আকৌ লাজ পাই যাম যে সেইটো কাৰণে গুচি আহিলোঁ আও। অ মা তো এইফালে ৰানিঙো কৰিবলগীয়া হ'ল ন ৰানিং আকৌ ৰানিং কৰিম আকৌ সেইফালে জিম কৰিম বহুত বেছি খিনাই যাম দেখোন সেইটো কাৰণে জিমটো এৰি দিলোঁ আও।
অহ।
এটিফ্ৰাইভ নাইটি টু ন।
অহ নাইটি টু। হা।
ৰাণিং আছে আকৌ মেডিকেল আছে নহয়।
অ সেইটো ৰাজ কৰিলে
অ পাত পা পাছ কৰিলে নামটো অহাৰ চান্সটো আছে বা ওঁ
আহ'।
অ' এ বাৰু হ'ব দে কাইলে পাতিম আৰু তেতিয়া।
আ যে বনাই মেলি খাই
এ নাই, নাই তোৰ মাতটো ভালকে অহা নাই। পিছত পাতিম আৰু।
অ' অ'।